হেল্ল' অ কি কৰি আছা? অ ভাত পানী খালা?
খালোঁ, খালোঁ।
খালো, খালো। তাপা ঘৰৰ সকলো খবৰ খাতি ভালে চাগে?
ভালে, তোমাৰ?
অ ভালেই বাৰু।
তই ঘৰৰ
ঘৰৰ সকলোৱে ভালেইও আৰু। তাৰ পিছত এইকেইদিন কলেজ গৈ আছে নেকি?
গৈ আছো গৈ আছো তুমি অহা নাই যেন?
এ মোৰ মানে অলপ ঘ'ত প্ৰব্লেম আছে সেইকাৰণে। তাৰপিছত তাবা কালি আজি কি কি ক্লাছ কৰিলে এনে?
ক্লাছটো চবেই হৈ আছে বাৰু। হ'ব বাৰু তোমাক নোটছ খিনি মই দি দিম।
অহ।
তাৰপিছত আহিবা আৰু তুমি গিলাখলৈ।
কাইলৈ মানে পৰখিলে মানে যাম বাৰু।
ছাৰে কৈছিলে কেমেষ্ট্ৰি ছাৰে।
অহ।
অনলাইন জে মেলি মইগলো। কিবা প্ৰব্লেম হৈছে চাগে গা ভাল নাই চাগে অ তাৰপিছত কথা এটা আছিলে নহয়। তুমি মিচিং নহয় হলে জানা এই। সংস্কৃতিৰ বিষয়ে অকণমান ক'বা চোন মানে মোৰ জানিবলৈ-। মানে মন গৈছে মানে অলপ মানে ইচ্ছা হৈছে মানে?
অঁ মানে আমাৰ সংস্কৃতিখন তুমি জানাই চাগে। মানে অসময় এটা প্ৰধান জনজাতি বুলি। মানে আমাৰ- মানে আমাৰ মানে- পৰম্পৰাগত ঘৰ খনৰ মানে আমাৰ যোনটো চাংঘৰ বুলি কয় মানে-। চাংঘৰ পৰম্পৰাগত চাংঘৰ পৰম্পৰাগত কৰা মানে। মানে ই মাটিৰ ওপৰত সজা হয় ঠিক আছে মানে তা'ত বাঁহ। বেত এইবিলাক মানে এইবিলাক মানে বাঁহ বেতেৰে বেৰবিলাক সজোৱা হয় ধৰা ঠিক আছে। এইবিলাক- বেৰ'ছে এনেকা দিয়া হয়।
কি মুৰংঘৰ বুলি কৈ গৈহে নেকি?
অঁ মুৰংঘৰো মই মুৰং ঘৰ কথাটো-। তোমাক পাছত ক'ম বাৰু। মানে প্ৰথমত কেনেকৈ আমি মানে কি খেতি কৰোঁ সেইবিলাক কৈছোঁ মানে।
অ।
মানে আমি যিহেতু মানে নৈপৰীয়া অঞ্চলত আমি বাস কৰো মিচিংসকল মানে। প্ৰায় ভাগ ঠিক আছে। মানে আজিকালি হে মানে কিছুমানে- মানে আসাম টাইপ ঘৰ এইবিলাক মানে ধনী ধনী হৈ এইবিলাক আহিছে মানে আগতে মানে। মানুহে-। মানে নৈপৰীয়া অঞ্চলত বাস হোৱা কাৰণে মানে মিচিং আমাৰ মাজত মানে এই আহু খেতি-। আৰু মানে-। খেতি মানে গুৰুত্ব মানে বেছি আছে ঠিক আছে। মানে- আৰু মিচিংসকলে মানে কি হয় আমাৰ মানুহসকল মানুহবিলাকে মানে মানে-। মানে আমাৰ সেইটো মানে আমাৰ মানুহ বিলাক মানে পথাৰত মানে এই পানীৰে ভৰি থাকে মানে। এই বাৰিষা কালত মানে সেইকাৰণে মানে সেইকাৰণে মানে-। শালি খেতিৰ ওপৰত মানে আমাৰ-। মিচিং মানে গুৰুত্ব দিব নোৱাৰি শালি খেতিৰ কৰা মানে নিৰ্ভৰ কৰিব নোৱাই।
অ হেল্ল' অলপ লাহে লাহে-। কোৱা বহুত স্পিত'ত হৈ গৈছে।
অ ভালকে ন'।
বেছি স্পিত'ত হৈ গৈছে।
অঁ অঁ অ' মানে আমাৰ মানে-। মিচিংসকলৰ পথাৰ মানে আমাৰ মিচিং সম্প্ৰদায় সকলৰ পথাৰত মানে এই পানীৰে ভৰি থাকে মানে। পানীৰে ভৰি থকাৰ কাৰণে মানে এই শালি খেতিৰ ওপৰত গুৰুত্ব-। দিব নোৱাৰি মানে, মানে নিৰ্ভৰ কৰিব নোৱাৰি শালি খেতিৰ ওপৰত। সেই কিন্তু মানে কিছুমান এ' মানে কিছুমান মানুহে মানে-। এ' কিছুমান গাঁওৰ বিশেষ মানে ধৰা কিছুমান জেগাত মানে এই শালি খেতি কৰা দেখা যায় বাৰু।
অঁহ।
সেইকাৰণে মানে পানী ভৰি থকাৰ কাৰণে মানে এই শালি খেতি ওপৰত মানে নিৰ্ভৰ নকৰে মানে। আহু খেতি কৰে মানে। আৰু মানে- মানে আমাৰ মিচিংসকলে মানে নাঙল খেতি নাঙল কৃষক বুলিও জনা যায়। মানে কাৰণ আমি মানে নাঙলে খেতি কৰো মানে। কম পোৱা মানে গৰু আৰু মহ'ৰে আমি মানে খেতি কৰো ঠিক আছে। কিন্তু মানে হ'লেও আজিকালি আমাৰ- মিচিংসকলৰ মাজত ট্ৰেক্টৰে এইবিলাক- পাৰতিলা ধৰা এইবিলাকে হাল বোৱা দেখা গৈছিল আৰু এ' নাঙলৰ বদলি। কিন্তু হ'লেও আমাৰ নাঙলটো আমাৰ মিচিংসকলে এৰি নিদিয়ে। নাঙল- যিহেতু আমাক এনেই নাঙল কৃষক বুলি কোৱা মিচিংসলে নাঙল কৃষক বুলি কোৱা নহয়। কোৱা হয় মানে। মানে- মানে আমাৰ মানে কি হয়- মিচিং পুৰুষসকলে ধৰা আমি মানে। হাল বাও ঠিক আছে আৰু মহিলাসকলে মানে ৰোৱা নিৰুৱা কাম বোৰ এনে ধৰণৰ কাম বোৰ কৰি যায় মানে মানে এই আমাৰ আমাৰ মানুহ বিলাক বা আমাৰ মানে ধৰা আমাৰ মা হঁতে মানে এনেকে মানে এই ধানৰ খেতিৰ উপৰি মানে আমি মানে এই যেনে ধৰা কচু, আলু, কচু আলু ধৰা আৰু আলু সৰিয়হ মাটিমাহ এনেকুৱা মানে বিভিন্ন ধৰণৰ আমি খেতি কৰো মানে হা অকল মানে ধানে খেতি নকৰো মানে কিছুমানে ভাবে এই অকল আমি ধান খেতি কৰো সেইটো নহয় মানে আমি এনেকুৱা আলু এনেকুৱা মানে বিভিন্ন ধৰণৰ খেতি কৰা ভালে আমি কৰো মানে
আহ
ঠিকে আছে আৰু মানে আমি যোন বিলাকত যিহেতু আমি মানে এই নৈ পৰীয়া মানে বা নদী অঞ্চলত বাস কৰো কাৰণে মানে আমাৰ মানে মানে নদী অঞ্চলত চাইদে আমি বাস কৰো কাৰণে আমাৰ মানে বানপানী বা এই গৰাখহনীয়া মানে সমস্যাটো বেছিকৈ মানে আমাৰ হয়
এ ত শুনিছা এইটো অলপ তোমালোকে এইটো কিবা সংস্কৃতিৰ বিষয়ে কোৱা আকৌ বিহু
অ মই কৈ আছো মানে মই সেইবিলাকৰ পৰা মানে লাইনক আহি আছো তোমাক মানে প্ৰথম পৰা বুজাই দিয়া আছা গম পাইছা মানে অ মানে ক'ম বাৰু সেইটো কথা অ তাৰ পিছত মানে মই কত আছিলো বাৰু অ অ মানে আমাৰ সংস্কৃতিতো এনেকুৱা মানে আমাৰ আমাৰ মানে আহু খেতিৰ মানে এটা মানে উৎসৱ পালন কৰা হয় যাক কোৱা হয় মানে আলি আই লৃগাং বুলি ঠিক আছে আহ উৎসৱ পালন কৰা তাত কি হয় আহু খেতি কৰিবলৈ মানে সেই খেতী সেই সেই উৎসৱটো পালন কৰোতে মানে আহু খেতি কৰিবলৈ আৰম্ভ আৰম্ভ যায় আমাৰ আমাৰ এই মিচিং আমাৰ মিচিংসকলৰ মাজত ঠিক আছে তাত মানে মৰাং মানে এটা মৰাংঘৰ থাকে এই মৰাংঘৰটোত মানে কিছুমান পৰম্পৰাগত নীতি নিয়ম ধৰা তাত মানে এনেকে বিভিন্ন ধৰণৰ মানে তাতে নাচ ধান আদি মানে কৰি মানে তাতে আমাৰ মানুহ বিলাকে মান এনেকে ধৰা নিজৰ মানে নিজৰ মানে এইটো মানে এইটো কি এ লাও পানী বুলি ক'ব পাৰা তুমি এ চাই মদ
লাওপানী
মানে আমাৰ ভাষাত মানে আপং আপং কয় আৰু চাইমদ বুলি কয় মানে হা
হুম
লাও পানী এ সেইটো মানে তোমাক মানে তুমি যিহেতু লাওপানী শুনিছা কাৰণে মানে তোমাক লাও পানী কৰি দিছো বাৰু হা মানে সেইটো খেতি কৰে মানে সেইটো বনাই মানে প্ৰত্যেক ঘৰতে বনায় কিন্তু সেই এই উৎসৱৰ দিনা হা সেই তাৰপিছত কি কয় মানে আহ সেই তাতে মানে এই মৰাংঘৰটোতে আমাৰ মানে পৰম্পৰাগত কিবা কিবি ধৰা এনেকে মানে নিয়ম নীতি তাতে মানে পালন কৰা হয় তাত মানে এটা মেৰাম বুলি থাকে মেৰাম মানে বুলি কোৱা হয় অসমীয়া অ মেৰাম বুলি অ মেৰাম বুলি মেৰাম থাকে মানে সেনেকে মানে আমাৰ তাতে নাচ গান মিচিং সকলে আমাৰ মিচিং আৰু আমি আমাৰ মিচিং মহিলাসকল বা ছোৱালীসকল বা আমি ধৰা পুৰুষসকলে মানে নিজৰ ড্ৰেছ পাতি সেইদিনা পিন্ধে মানে সকলোৱে মানে। পিন্ধি তাতে নাচ- দৰ্শন এনে ৰং মানে আমি মানে ফুৰ্তি এনেকে কিবা কিবি কৰো। মানে তোমাক এনেকে কৈ দিছে চ অ এতিয়া মানে তুমি চাগি তুমি অসমে নাই জা অ তুমিও কোৱাচোন নিজৰ বিহু এইবিলাক মানে ন মানে কম বয়সত আমিও মানে বিহু পালন কৰোঁ বাৰু হ'লেও তোমালোকৰো যিহেতু অসমীয়া অলপ ভাল ভালকে পালন কৰা আৰু কোৱাচোন কেনেকৈ পালন কৰাম?
আমাৰ মানে মানে অসমীয় বিলাকৰ মানে বিহু বুলি ক'লে মানে প্ৰধানকৈ তিনিটা প্ৰধান প্ৰধান মানে যেনেকোৱা তুমি জানাই চাগে বহাগ বিহু, কাতি বিহু, মাঘৰ বিহু। তাৰপিছত মই প্ৰথমবাৰ কৈ যাওঁ মানে বহাগ বিহু হৈছে মানে বছৰটো প্ৰথম বিহু যত মানে চবে মানে এইটো মানে ফূৰ্তি ফাৰ্ত কৰে যেনে ধৰণে মানুহৰ ঘৰত গৈ গৈ হুচৰি গায় তাৰ পিছত হচৰি গাই পিনি তাৰপত হচৰি গাই না যাৰ ঘৰত হুচৰি গায় তাৰ পিছত সিহঁতৰ ঘৰৰ মানুহ মানে এনেকুৱে মানে সেৱা কৰে মানে তাৰপিছত মানে তাতে এনেকা সেৱা চেৱা আগবঢ়ায় মানে তাৰপিছত মানে পইচা কিছুমানে পইচা দিয়ে কিছুমানে চাউল পানী এনেকা কিবা কিবি দিয়ে আৰু।
অ।
তাৰপিছত মানে এনেকুৱা বিহু আগদিনা মানে না যোনটো মানুহ বিহু বহাগ বিহু তাৰ আগ দিনা গৰু বিহু, যোনটো চ'তৰ একদম মানে লাষ্টৰ দিনা হয়।
অ সেইটো আমাৰ অ সেইটো গৰু বিহুটো আমিও পালন কৰো একেই ভাৱ প্ৰায় ভাগ। হ'লেও পোৱাছে মানে
তাত গৰু বিহুৰ দিনা মানে সেইদিনা মানে কিবা গৰুক মানে মাহ, হালধি গা পা ধুৱাই মানে এনেকা এইটো কিবা লাও, থেকেৰা হালধি এনেকা মানে লাঠিত গুজি গুজি মানে কিবা এটা বনাই দি কি নামটো কিবা এটা আছিলে দেই মই পাহৰিছো
অ আমাৰ আ আমাৰো চেমে কোৱা হয় বাৰু অ হয়।
খতিৰ লগত কোবাই মানে লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কোবাই তাৰ পিছত মাইকী কৰো মতা কৰো কোবাই তাৰ পিছত দীঘলতি মাখিলতিৰ লগত কোবাই পিনি মানে ক'বাই তাৰপিছত নে ন তাৰপিছত এৰাল দিয়ে মানে বা এৰি দিয়ে কিতাপত ৰাতি আকৌ সেইটো গৰুক মানে কিবা নতুন পঘাৰ লগত বান ৰছী নতুন পঘা মান এইটো মৰা পাত অলপ বনোৱা হ ন নতুন পঘাটো তাত মানে ম মাহ হালধি কিবা সানি লৈ পিনি মানে সেইদিনা মানে গৰুটো মানে পুৰা মানে বান্ধে নতুন প্ৰকাৰাৰ লগত তাৰপিছত মানে কিছুমানে মানে এইটো মাছৰ পানী যেন মাছৰ পানীৰ লগ লগত মানে গৰু ভৰি হাত ভৰি ধোৱাই মানে কিছুমানে নোধুৱাই কিছুমানে ভ ধুৱাই মানে যোনে যিমান পাৰে। মানে কিছুমানে ধুৱাই মানে
কি মাছৰ পানী?
অঁ
মানে মাছৰ পানীটো কেলে ধুৱাই মানে। আমাৰ আমাৰ আম আমি মানে এনেকে মাছ পানী নোলোৱা মানে মিচিংসকলে মান আমি এনে নিয়মটো পালো
এইটো মানে ধুৱাই মানে মানে মাছৰ পানী ধুৱালে মানে বেম আজাৰ নহয় বুলি মানে ধুৱাই ধুৱাই তাৰ পিছত মানে পিঠা বনাই বোলে গৰু পিঠা যত মানে নিমখ দিয়া হয় তাৰ পিছত গৰু পিঠা খুৱাই তাৰপিছত মানে সেইদিনা মানে সিহঁতক মানে মচুৰ চচুৰ মানে আমনি বা দিগদাৰ নকৰিবলে মানে মানে জাক দিয়ে মানে গৰুক আবেলি সময়ত তাৰপিছত তাৰ পিছদিনাখন মানুহ বিহু এয়া মই তোমাক অলপ কৈছিলে যে এনেকা মানুহৰ ঘৰত হুচৰি গাব যায় তাৰ পৰা এনেকা সেৱা কৰে বুলি সেইদিনা মানে এনেকে মানে গাঁৱৰ মানে বা গাঁৱৰ ওচৰৰ গাঁৱৰ মানুহ মানে প্ৰতি ঘৰত মানে লৰা- ছোৱালী মানে পুৰা মানে নতুন নতুন কাপোৰ মানে চাদৰ মেখেলা বিহু নচা মানে যোন বিলাক কাপোৰ এইবিলাক চুৰিয়া পিন্ধে ল'ৰাবিলাকে তাৰ পিছত মাথাত ককালত টঙালি মাৰে। হঠাত গামোচা তাৰ পিছত ঢোল পেঁপা এইবিলাক মানে কিছুমান বাদ্যযন্ত্ৰ মানে বিহুত ব্যৱহাৰ কৰে মানে ঢোল, পেঁপা মানে- এইবিলাক লৈ পিনি মানে বিহু মাৰি গৈ সবে ঘৰত হুঁচৰি হুচৰি গায় তাৰ পিছত বিহু মাৰে তাৰ পিছত যোন ঘৰ তাৰ পৰা যায় ঘৰত মানে মানে সিহঁতে মানে সেৱা আগবঢ়ায় এনেকে চাউল কিছুমানে চাউল দিয়ে পইচা দিয়ে আকৌ মানে এনেকুৱা প্ৰত্যক‌ঘৰত মাৰি মাৰি মানে লাষ্টৰ দিনা মানে সিহঁত মানে কিছুমানে মানে কিছুমানে মানে বা কিছুমানে বেলেগ ধৰণে গৈ কিছুমানে মানে লাষ্টৰ দিনা মানে এনেকে গছত গামোচা বান্ধি মানে তাত লাষ্ট বিহু মাৰি শেষ কৰি দিয়ে মানে তাৰ পৰা মানে আৰু সিহঁত। তাতে মানে মানুহৰ হুঁচৰি মাৰিছিলে তাৰ পৰা মানে যিখিনি পইচা উপাৰ্জন কৰিছিলে যেন সেই খিনিৰ পৰা মানে কিছুমান মানে মানে ভাগ কৰে কিছুমানে খানা খাই এনেকুৱা ধৰণৰ কৈ পিনে মানে সামৰি দিয়ে
হয় হয় হয়
তাৰপিছত বহাগ বিহু তাৰপিছত ছেকেণ্ড বিহুটো আছিলে মা কিবা মাঘৰ বিহু মাঘৰ মাঘৰ বিহু মাঘৰ বিহু মানে সেইটো মানে মাঘ বিহুটো তো আগত আগত কাতি বিহুটো কৈ দিছো মানে কাতি বিহুটো মাজত ক'লে ভাল হ'ব - ম এইযোৰ বহাগ বিহু হৈছে কাতি বিহু মানে তাৰ পিছত সেইদিনা মানে কি হয় মানে পুৰা মানে কাতি বিহু মানে এইটো মানে কাতি বিহু মানে লখী, এইটো মানে লখী বিহু মানে মানে লখী